হেল্ল' আৱাজ আহি আছে নেকি?
হেল্ল'।
হেল্ল'। আৱাজ আহি আছে নেকি? হেল্ল'। হেল্ল'। শুনা পাইচে? হেল্ল'। শুনা পাইছা নেকি হেল্ল'
হেল্ল'।
হেল্ল'।
হেল্ল'।
অ' আৱাজ আহিছে? হেল্ল'। আৱাজ আহিছে নেকি? হেল্ল'।
হেল্ল'।
অ' আৱাজ আহি আছে নেকি?
হেল্ল'।
অ' আৱাজ আহিছে?
আহিছে।
স্বাস্থ্য জীৱনৰ আটাইতকৈ মূল্যৱান সম্পদ। ভাল স্বাস্থ্য থাকিলে আমি সুখী আৰু কৰ্মত জীৱন যাপন কৰিব পাৰোঁ। সুস্বাস্থ্য ৰাখিবলৈ। পুষ্টিকৰ আহাৰ খাবলে নিয়মিত ব্যায়াম কৰিব লাগে। পৰিষ্কাৰ পৰিচ্ছন্ন থাকিবলৈ আৰু পর্যাপ্ত জিৰাম উম ল'বা- ল'ব- ল'ব লাগে। স্বাস্থ্য জীৱনত এতিয়াই গুৰুত্বপূৰ্ণ আৰু মূল্যৱান সম্পদ, ভাল স্বাস্থ্যৰ অবিহনে মানুহৰ জীৱন সুখী আৰু সফল হ'ব নোৱাৰে। এতিয়া ব্যস্ত জীৱনত এনেক মানুহৰ নিজৰ স্বাস্থ্য অৱহেলা কৰে কিন্তু, ভাল স্বাস্থ্য থাকিলে আমি পঢ়া শুনা কাম কাজ আৰু দৈনন্দিন জীৱনৰ চব দায়িত্ব ভালদৰে পালন কৰিব পাৰোঁ। স্বাস্থ্য মানে কেৱল ৰাগ মুুক্ত থকা নহয় ইয়াৰ লগত শাৰীৰিক মানসিক আৰু সামাজিক ভাল থাকৰ জড়িত আছে এজন সুস্থ ব্যক্তি চব সময় উৎসাহী কৰ্মত আৰু আত্মবিশ্বাস হৈ থাকে।
উম।
আপুনি ক'বা কিবা? সুস্থ থাকিবৰ কাৰণে কি কৰিব লাগে?
আমি প্ৰতিদিনে স্বাস্থ্য ভালে ৰাখিবলৈ ভাল অভ্যাসবোৰ গঢ় দিব লাগে, খাদ্যৰ পৰা আৰম্ভণি আৰম্ভি- আৰম্ভ কৰি ৰাতিপুৱা সোনকালে উঠি আমি প্ৰতি প্ৰতিদিনে কৰি থকা সৰু অভ্যাসবোৰ ঠিকে ৰাখিলে যথেষ্ট পৰিমাণে আমাৰ স্বাস্থ্যবোৰ ভালে থাকিব।
হ'ম হ'ম।
সঠিক পৰিমাণৰ পানী খোৱাৰ লগতে আমাৰ খাদ্য খোৱাৰ অভ্যাস সময় এইবোৰ ঠিকে ঠিকে ৰাখিলে। আমাৰ স্বাস্থ্য ভালে থাকিব।
উম, উম। ভাল স্বাস্থ্য বাচাই ৰাখিবলৈ আমি পুষ্টিকৰ আহাৰ খাব লাগে। ফল-মূল, শাক-পাত, দুধ ডিম আৰু পুষ্টিকৰ খাদ্য আমাৰ দেহক প্ৰয়োজনীয় শক্তি যোগায়। তাৰ লগতে পৰ্যাপ্ত পৰিমাণত পৰিষ্কাৰ পানী পান কৰিব লাগে নিয়মতে ব্যায়াম কৰিলেও দেহ সুস্থ থাকে আৰু বিভিন্ন ৰোগৰ পৰা ৰ ৰখা পায়। খোজ খাদা, দৌৰ চাইকেল চলোৱা বা খেল ধুলাত অংশগ্ৰহণ কৰিলে স্বাস্থ্যক উন্নত কৰে। মানসিক স্বাস্থ্য শাৰীৰিক দৰে গুৰুত্বপূৰ্ণ। বেছি চিন্তা মানসিক চাপ আৰু হতচা মানুহৰ স্বাস্থ্য ক্ষতি কৰে, এই কাৰণে চ'ব সময় ইতিবাসক ভাৱনা ৰাখা স্বাস্থ্য জীৱন হ'লে উম, মূল ভীতি যদি স্বাস্থ্য ভাল থাকে তেৱে আমি জীৱনৰ লক্ষ্য লাভ কৰিব পাৰোঁ আৰু সুখী জীৱন যাপন কৰিব পাৰোঁ। সেইকাৰণে প্ৰত্যেক ব্যক্তিয়ে নিজৰ স্বাস্থিকৈ গুৰুত্ব দিব লাগে। আৰু সুস্থ জীৱন-যাপনৰ অভ্যাস গঢ়ি তুলিব লাগে। প্ৰবাদ আছে স্বাস্থ্যলয় সম্পদ আৰু এইটো প্ৰকৃতিৰ অৰ্থতেই ছাত্ৰীয়।
উম।
স্বচ্ছৰ কাৰণে কিবা ডায়েট বা কিবা খাব লাগে নে?
হয়। সঠিক পৰিমাণৰ পানী, সঠিক পৰিমাণৰ কাৰ্বহাইড্ৰেটছ, নিউট্ৰিছ কাৰ্বোহাইড্ৰেট, প্ৰ'টিন সেইবিলাক খাই থাক সঠিক পৰিমামাণৰ আমাৰ খাদ্যত যোগ দিলে আমাৰ আ, শৰীৰটো ভালে থাকে।
উম।
আৰু মানসিক স্বাস্থ্য ভালে ৰাখিব কাৰণে বিভিন্ন ধৰণৰ কাম কিতাপ পঢ়া খেল ধুল খেলা ধূলা কৰা লগতে নিজৰ ভাল লগা বিভিন্ন কাম কৰিব পাৰে।
উম। স্বাস্থ্য মানুহৰ জীৱনত এটাই টকাই মূল্যৱান সম্পদ। ধান সম্পত্তি খ্যাতি বা অন্য যিকোনো বস্তু থাকিলেও বা স্বাস্থ্য নাথাকিলে মানুহ প্ৰকৃতিৰ চুখ উপভোগ কৰিব নোৱাৰে। এজন চুস্থ ব্যক্তি শাৰীৰিকভাৱে। শক্ত অ, শক্তিশালী মানসিকভাৱে স্থিৰ আৰু সামাজিকভাৱে সক্ৰিয় হৈ থাকে স্বাস্থ্য ভাল থাকিলে পঢ়া শুনাত মন বহে কাম কাজত উন্নতি হয় আৰু জীৱনৰ প্ৰতিটো মূৰত মূহুৰ্ত আনন্দময় হৈ উঠে সেইকাৰণে প্ৰাচীন কালৰ পৰাই মানুহক স্বাস্থ্য গুৰুত্ব দিবলৈ উপদেশ দিয়া হয়। সুস্বাস্থ্য বজাই ৰাখিবলৈ সঠিক জীৱন-যাপন খুব দৰকাৰ। নিয়মতে পুষ্টিকৰ আহাৰ খোৱা দেহৰ বৃদ্ধি আৰু বিসাগত সাহায্য কৰে। ফল-মূল শাক-পাত বিভিন্ন ধৰণৰ পুষ্টিকৰ খাদ্য দেহক প্ৰয়োজনীয় ভিটামিন আৰু খঞ্জি খনিজ পদাৰ্থ যোগায়। ফাষ্টফুড আৰু বেছি তেল মছলা যুক্ত খাদ্য বেছি পৰিমাণত খোৱা উচিত নহয়। কাৰণ এইবোৰ বিভিন্ন ৰোগৰ কাৰণে হ'ব পাৰে। তাৰোপৰে উপৰি পৰিসাৰৰ পানী পাণ আৰু পৰ্যাপ্ত পৰিমাণত পানী খোৱা স্বাস্থ্যৰ বাবে খুব উপকাৰী। হেল্ডি থকাৰ কাৰণে কিবা এক্সাৰচাইজ এইবোৰ কৰি থাকিব লাগেনে?
কি কৈছা?
স্বাস্থ্য থাকিবৰ কাৰণে কিবা এক্সাৰচাইজ কিবা এনে কৰিব লাগেনে?
হয় কৰিব লাগে, আমি যোগাসন কৰিব পাৰো বিভিন্ন ধৰণৰ আমাৰ শৰীৰটোক অহ
এক্টিভটোক কি কয় আমাৰ শৰীৰটো ভালে ৰাখিবৰ কাৰণে বিভিন্ন ধৰণৰ যোগাসন কৰিব পাৰো। উ
নিয়মতি ব্যায়াম উ ব্যায়াম কৰিলে ৰক্তৰ চঞ্চলন ভাল থাকে। তেওঁৰ এজন নিয়ন্ত্ৰণত থাকে আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বাঢ়ে। খোজকাঢ়া দৌৰ জগা চাইকেল চলোৱা বা বিভিন্ন ধৰণৰ খেল দোলাত অংশগ্ৰহণ কৰিলে দেহ সুস্থ আৰু চব সবল ভা হৈ থাকে তাৰ লগতে প্ৰতিদিন পৰ্যাপ্ত টোপনি লোৱা দৰকাৰ টোপনিয়ে দেহক আৰু মানুহক জিৰণিয়ে দিয়ে আৰু পৰৱৰ্তী দিনৰ বাবে নতুন শক্তি প্ৰদান কৰে বৰ্তমান যুগত মানুহে স্বাস্থ্যৰ গুৰুত্ব দিনক দিনে বাঢ়ি আছে এ জীৱনৰ কাৰণে অনেক মানুহ মানসিক চাপ এ উৎকাসনা আৰু হতাহত ভাগে এই সমস্যা দূৰ কৰিবলৈ মনক শান্তি দিয়া আৰু কলপতা সময়ে কটোৱা আৰু মনোভাৱ পঢহন পচান কৰা দৰকাৰ যদি মানসিক স্বাস্থ্য ভাল থাকে তেৱ জীৱনৰ বিভিন্ন চ চামাৰছৰ মোকাবিলা কৰা সহজ হৈ পাৰে।
উম'।
ৰাষ্ট্ৰীয় সম্পদ কিবা ক'বানে?
কি কৈছা?
সাস্থ্যৰ মূলটো কিবা ক'বানে, কিমান মূল্য? স্বাস্থ্যটো ভাল ৰা
আমাৰ স্বাস্থ্য মূল্য আছে বহুত। স্বাস্থ্য থাকিলেহে আমি ভালভাৱে সুচাৰু। সুচাৰুৰূপে বিভিন্ন কাৰ্য কাৰ্য্যবিলাক কৰিব পাৰিম। আমাৰ জীৱনৰ লক্ষ্য বিলাক পূৰণ কৰা। উপৰি আমাৰ সপোনবিলাক স্বাস্থ্য ভালে থাকিলেহে পূৰ কৰিব পাৰিম।
উম। ভালকে খাব লাগে, ভালকে টাইম টু টাইম খাব লাগে। ডায়েট মেইনটেইন কৰিব লাগে, এক্সাৰচাইজ কৰিব লাগে, তেতিয়াই যায় ব্যায়াম কৰিব লাগে। তেতিয়াই যায়
হয়।
সুস্থ ঠিকে থাকে। সুস্থ ঠিক থাকিলে চব কাম কৰিব হয় ভাল কৰিব পাৰে ভালকে। নিজৰ
মগজুৰ বিকাশ সঠিক, দেহৰ সঠিক বিকাশ সন্তুলিত আমাৰ তেতিয়াহে সন্তুলিত হৈ থাকে, যেতিয়া আমি স্বাস্থ্য ভালে ৰাখোঁ।
তাৰ লগতে নিয়মিত স্বাস্থ্য পৰীক্ষা কৰোৱা খুব দৰকাৰ। কাৰণ এটা এটা ৰোগৰ প্ৰথমিক অৱস্থা। চিনাক্ত কৰি চিকিৎসা ল'বলৈ সুযোগ পায়।
হয়।
প্ৰকৃত অৰ্থৰে স্বাস্থ্য সম্পদ কাৰণ ভাল স্বাস্থ্যৰ তুলনাত পৃথিৱীৰ অন্য একোৱে বেছি মূল্যৱান নাই বা স্বাস্থ্য। অভিনৱে সুখী আৰু সফল জীৱন কল্পনা কৰা টোপনি নহয়। সেইকাৰণে আমি সকলোকে সুস্বাস্থ্য বজাই ৰাখিব, সঠিক আহাৰ
হয়, আজিকালি শিশু সকলৰ